হেল্ল'।
হয়।
অ কি কৰি আছিলে?
এ মই আপোনাৰ অকমান ওলাই যাব ওলাইছিলো ৰব। আপোনাৰ এই ওলাই আহিছোঁ হে মানে এই বজাৰৰ ফালে যাও এপাক।
তাকে খবৰ খাতি ভাল।
খবৰ খাতি ভালেই দিয়ক। আপোনাৰ?
আছো আছো মোৰো ভাল, উম। বাকী পিছে গৰমটো কেনেকুৱা পৰিছে?
গৰম আপোনাৰ বহুত গৰম দেই বহুত গৰম মানে
উম।
বহুত বহুত বেছি এ গৰম মানে।
তাকে তাকে তাকে দেই এইখন মানে আজিকালি যিয়ে আৰু গছ গছনিবোৰ নাইকিয়া হৈ গৈছে।
সঁচাকে দেই। গছ গছনি মই আপোনাক ক'ব খুজিছিলো এইটোৱে কথা যে গছ গছনিবিলাক আমাৰ মানে নায়েই আৰু চব মানে আপোনাৰ কাটি কাটি আমাৰ নোহোৱা হৈ গৈছে বা নায়েই আৰু গছ পুলি।
হয় বাৰু দে।
সেইটো কাৰণে আপোনাৰ গৰমৰ মাত্ৰাটো তেনেকৈ বাৰি বাৰি গৈ আছে এতিয়া। এই আপোনাৰ দিনৰ ভাগত যাবই নোৱাৰি বজাৰত আপোনাৰ ৰ'দৰ কাৰণে আপোনাৰ মই এতিয়া ৰাতি যাব ওলাইছো।
হয় হয় হয়। কাৰণ আগতকে বহুত পৰিমানে কমি গৈ আছে গছ গছনিবোৰ।
হয় হয় হয়।
তাকে আজিকালি চাবচোন চহৰলৈ কেতিয়াবা যদি গাঁও পৰা যদি যাওঁ মানে তাত। ত' এজোপাও দেখা নাযায় গছ এজোপাৰো।
হয় হয় হয় নিশ্চয়।
উম। কিমান যে হেৰি হৈ গৈছে উম। তাকে এতিয়াও চাবচোন কওক কওক।
অ আৰু এতিয়া আপোনাৰ গছ পুলি ৰোৱাতকে বেছি গছ পুলি আমাৰ এতিয়া কাটা হৈছে মানে। গছ গছনি কটাৰ পৰিসংখ্যাটো মানে মানুহে যিডাল এডাল আগতে মা। কথা কৈছিলে যে এডাল গছ কাটিলে মানুহে চাৰি গছ গছ বা তিনিডাল গছ ৰুব লাগে এডাল গছ। কাটিলে কাৰণ সেই এডাল গছৰ কামটো। এতিয়া সেই তিনিডাল বা চাৰিডাল গছৰ কৰিব কিন্তু এতিয়া বৰ্তমান সময়ত যেন। গছ কটাৰ গছ পুলি ৰোৱাতকে মানে আহ গছ কটাৰ সংখ্যাটো বাঢ়ি গৈছে।
হয় হয় হয় ঠিকে কৈছে ঠিকে কৈছে।
গতিকে গছ নহলেতো আমি।
হয়।
আমি থকাটো সম্ভৱ নহয় গতিকে। প্ৰাণী জগতৰ কাৰণে।
অ প্ৰাণী জগতৰ কাৰণে গছটো লাগিবই কাৰণ। গছ বোৰো যদি চাই ন আপুনি এটা ক'ব গ'লে এটা জীৱই হয়। মানে কিন্তু মানে সেই জীৱটোত মানে আত্মা নাই বুলি ক'ব লাগিব। বা আমাৰ আগতে বা প্ৰকাশ কৰিব নোৱাৰে এক্সপ্ৰেচন নাই বা। একো হেৰি। উম। সেইটো কাৰণে গছ গছনি বহুত দৰকাৰ। আৰু যি এইটো যিটো গৰম পৰিছে আৰু যিটো আমাৰ এনভাইৰমেন্ট। যিটো এটা মানে প্ৰভাৱ পৰিছে ন‌ এটা গ্লোৱেল ৱাৰ্মিঙৰ তাত চাওক বাৰু আজিকালি কিমান উষ্ণতা কিন্তু সেইটো কিন্তু। তেতিয়া সেই আগৰ দিনতে গছ গছনি থাকোতে সেইটো অৱস্থা নাছিলে আমাৰ।
নাছিলে নাছিলে আৰু আজিৰ পৰা যদি। আপোনাৰ এতিয়া আগতে আমি ক'ৰবাত গোতে আপুনি মানুহে যেতিয়া। ক'ৰবাত যায় গৈ কিনে আপোনাৰ এ চিৰ হাৱা জিৰাতকৈ বা ফ্ৰিজ মানে ফেনৰ তলত জিৰতকৈ গছ এজোপাৰ তলত জিৰাবলৈ বেছি আহ সেই কৰিছিলে মানুহে শান্তি পাইছিলে গছ এজোপাৰ তলত বহি কিনে। কিন্তু আপোনাৰ আজিৰ সময়ত। ক'ব গ'লে এনেকুৱা গাও অঞ্চলত পোৱা যায় কিন্তু চহৰৰ অঞ্চলত যেন তেনেকুৱা গছৰ যেন। বহুত খেতিৰ ক্ষেত্ৰত মানে অভাৱ হৈছে গাঁও অঞ্চলতো মানে তেনেকুৱা পৰিলক্ষিত হৈছে বাট। তথাপিও মানে গাঁৱৰ ভিতৰুৱা এনেকুৱা অঞ্চল বিলাকত আজিও মানে পোৱা যায় সেনেকোৱা গছ গছনি কিন্তু চহৰীয়া অঞ্চলবোৰত যেন সেই আপোনাৰ এডাল মানুহে। ক'ৰবাত জিৰাবলৈ যেন মানে। সেই জেগা নাই ঠাই নাই আপোনাৰ কাৰণ ৰ'দে। কাৰণ গছ গছনিয়ে নাই।
উম সেইটোৱে উম।
আৰু এটাই নহয় যে কি গছ গছনি অকল পৰিৱেশটোৱে যে অকল বজাই ৰাখে বা এটা অ গ্ৰীনেৰি দিয়ে সেইটো নহয় কিন্তু এটা চাব গ'লে গছ-গছ- নি পা আমি কিছুমান মূল্যবান বস্তুও পোৱা যায়।
হয় হয়।
নহয় জানো কাঠ পা ধৰি ঘৰ বনোৱাৰ পৰা ধৰি আৰু আহি গল। বেমাৰ চেমাৰৰ কাৰণে কিছুমান গছটো বহুত প্ৰয়োজনীয় হৈ যায়। কিছুমান ঔষধী যুক্ত গছো আছে ন সেইবোৰ চাব গ'লে গছ-গছনি মানুহক এ বহুতেই উপকাৰী উপকাৰী নহয় ক'ব গ'লে এটা আহ মানুহৰ শৰীৰ বাহিৰতো মানে এটা আত্মা বুলি ক'ব লাগিব গছ গছনিৰ পৰাই এটা জীৱন দান দিছে।
হয় হয় হয় আৰু। এইখিনিতে আৰু এটা কথা আহি যায় আপোনাৰ যে আমাৰ যিটো গোটেই জীৱক টোক আগতে আমাৰ ইনভেষ্টমেণ্ট টো কাৰণ আমাৰ আমি জীৱ জগতটো বাচি আছো আমি গছ উদ্ভিদৰ পৰা ক'ব গ'লে হয়নে নহয় গছ গছনিৰ পৰাই কাৰণ আমি ৰাতিপুৱাৰ ভাগত যি- টো বা দিনৰ ভাগত যিটো আমাৰ শাল সংশ্লেষণ প্ৰক্ৰিয়া হয় শাল সংশ্লেষণ প্ৰক্ৰিয়াটোতো আমাৰ উদ্ভিদে খাদ্য যোগান ধৰে আমাক হয় নে নহয়? যদি উদ্ভিদ যদি গছ গছনি তুনে আমাৰ নাথাকে খাদ্য যোগান। বা আমাৰ কাৰণে নহয় মানুহৰ কাৰণে নহয় যিখিনি আমাৰ চৰাই চিৰিকটি বা অন্য জীৱ জন্তু যিখি-
ম কতো বাসস্থানো দিছে গছ গছনিতে নহয় জানো।
হয় গতিকে অন্য যিখিনি জীৱ জন্তু আছে সেইখিনিৰ কাৰণেও আপোনাৰ অসুবিধা হয় কাৰণ তেওঁলোকেও ত থাকিবলৈ সেই গছ গছনিডাল এডাল ডাঙৰ গছ গছ গছনেই বিচাৰে বা এাল জপোৱা গছ গছনে বিচাৰে বা খাদ্যৰ ক্ষেত্ৰতেই হওক সকলো ক্ষেত্ৰতে ক'ব গ'লে আ আমাৰ যিটো খাদ্যয় শৃংখল বুলি কওঁ আমাৰ ক'ব গ'লে এ গোটেই গোটেই খাদ্য শৃংখলটো গছ এডাল গোটেই গছ গছনিৰ পৰিমাণ যদি লাহে লাহে কমি গৈ থাকে তেতিয়া মানে এ কৰবাত নহয় কৰবাত যেন আমি এই ক্ষেত্ৰত মানে থমকি যাম আৰু।
হয় ঠিকে কৈছে আৰু এটা চাব দেই যেতিয়া আপুনি একদম মুকলি ক'ৰবাত বোলে খোজকাঢ়ি গৈ আছে দেই গৈ থাকোঁতে যেতিয়া নেকি ৰখিবলৈ যেতিয়া কোনো জেগা এটা নাথাকে যিটো গৰমত যদি গছ এজোপা পাই যোৱা এনেকুৱা লাগে যেন বহুত এটা শান্তি পাম এতিয়া বা এটা মানে কিবা এটা গা চুইত থৈ যায় মানে যে উম সেই গছৰ কিমান এটা প্ৰভাৱ থাকিব পাৰে আপুনি ভাবক না ন এই গছ গছনি আচলতে ৰুব লাগে মানুহে যিমান পাৰে ৰুব লাগে। উম
আলুসকল মানে এই ক্ষেত্ৰত ৰুলেই নহ'ব সেই গছ গছনিজোপা আপোনাৰ ডাঙৰ হোৱালৈকে আপোনাৰ সেইটো যত সেইটো যত্ন লব লাগিব সেই কাৰণ গৰু ছাগলী থাকিব বা যি নহওক বা সেই ৰ'দ ৰ'দ বতাহ বৰষুণ থাকিব গতিকে সেই গছ গছ- যাতে একো অসুবিধা নোহোৱাকে ডাঙৰ নোহোৱালৈকে এটলিছ গছনিডালৰ যত্ন লোৱাটো আছিল অকল গছ ৰুলেই নহ'ব এতিয়া বৰ্তমান সময়ত আমাৰ দেখো বিভিন্ন অনুষ্ঠানত আমাৰ প্লেন্টেশ্যন বা বৃক্ষৰোপন কাৰ্যসূচীতটো থাকে প্ৰথমতে নেক- এই বৃক্ষৰোপন কাৰ্য্যসূচীটো কিন্তু সেই বৃক্ষৰোপন কাৰ্যসূচীটো কিমান দূৰ সম্ভৱপৰ হৈছে মই নাজানো কিন্তু মোৰ বোধেৰে সেইটো এশ শতাংশৰ ভিতৰত স- টৌৰ শতাং আহ পঞ্চাশ শতাং আহ ত্ৰিশ শতাংশ মানেহে আপোনাৰ সেইটো সম্ভৱ পৰ হৈছে। গছ গছনি ভালকৈ জীয়াই আছে বাকী শতাং হয় বাকী যিখিনি সত্তৰ শতাংশ গছ আপোনাৰ তেনেকৈ মৰি যায় কাৰণ তেনেকে আপোনাৰ গছবোৰক যেতিয়া যত্ন লয় তেতিয়া আপোনাৰ সেই গছজোপা ৰোৱাৰ একো মূল্যই নাথাকে
মূল্য নাই মূল্য নাই কাৰণ তাৰ যত্ন লব ই লাগিব উম হয় হয় কাৰণ গছ এজোপা সৰুৰ পৰা ডাঙৰ কৰা টো মানে চাব গলে এটা জীৱন প্ৰক্ৰিয়া বুলি কলেও বেয়া নহয় কাৰণ একে মানুহৰ বা জীৱ জন্তু গোটে একে সৰু পা ডাঙৰ হ'ব ডাঙৰ হৈ ফল মূল দি আকৌ সেই যিকোনো এটা বয়সত নিজে গৈ পেলানি মানে নাইকিয়া হৈ যাব গছজোপা চাব গ'লে এনেকে এটা জীৱন পক্ৰিয়াই
হয় জীৱন প্ৰক্ৰিয়া আৰু সেই গছডালৰ পৰা বিভিন্ন গুটি হ'ব বিজ চীজবিলাক বতাহত উৰি যাব উঠি যায় নিৰ্দিষ্ট কিছুমান আকৌ জেগা জেগাত পৰিব সেই ঠাইত আকৌ নতুন গছ পুলি এটা ল'ব গতিকে সেনেকে আমাৰ ব যিটো আমাৰ আ পৃথিৱী- খন বা আমাৰ সেইখন গোটেইখন আমাৰ গ্ৰীণেই গ্ৰীণী হৈ থাকিব সেউজীয়াই সেউজীয়া হৈ থাকিব- ক'ব গলে এটা কথা চাওকচোন আমাৰ অসমখনকে- কওঁ বা আমাৰ ভাৰতবৰ্ষকে কওঁ আমাৰ ভাৰতবৰ্ষখন কিমান ধুনীয়া বা অসমখন কিমান ধুনীয়া- কিন্তু অ কাৰণ আমাৰ ভাৰতবৰ্ষখনক সোণৰ সোণৰ বা অসমখনক আমাৰ সোণৰ অসম বুলি কয় বা-
উম হয়-
আমাৰ সকলো- দিশৰ পৰা আমাৰ ভাৰতবৰ্ষখন জাকত জিলিকা বা আমাৰ উত্তৰ পূৰ্বাঞ্চলে উত্তৰ পূৰ্বাঞ্চল- হওক বা নৰ্থ ইষ্ট গোটেই চাৰিওফালৰ পৰা আমাৰ- গোটেইখন আমাৰ ধুনীয়া কাৰণ আমাৰ গোটেইখন গ্ৰীনাৰী হয়
হয় সেইটোৱে ঠিকে কৈছে
আৰু বাহিৰৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটক আহে এই ক্ষেত্ৰত মানে এইবোৰ- কিন্তু এই পৰিৱেশটো কিমান দূৰলৈকে বজাই ৰাখিব পাৰিব সেইটো-
উম-
উ গম নাপাম এতিয়া এতিয়া আৰু এতিয়া-
উম- মানে সেউজীয়া ৰূপে আচলতে আহ কিছু এতিয়া- আচলতে এনেকোৱা কিছুমান আছে দেই মানে কি হয় অ গ্ৰীনেৰীটো যিহেতু অলপ হলেতো কমিলে প্ৰায়ে কমিলে বুলি ক'লেও বেয়া নহয় আজিকালি- কিন্তু মানে এনেকোৱা এনেকোৱা এটা এটা ঠাইত বা এটা এটা অঞ্চলত মানে এতিয়া এটাও সজায় নহয় এতিয়া আধুনিকতাৰ মাজত যিহেতু জীয়াই আছো এইটো কাৰণে কিছুমান নতুন নতুন- আৱিষ্কাৰ বা নতুন নতুন ঘৰ বা কিবা এটা বনাবলেতো চবে বিচাৰি থাকে সেই তাৰ উপৰিও যদি মানে যিকোনো এটা অঞ্চলে অঞ্চলে যদি এটা এটা যদি- এনেকোৱা গ্ৰীণাৰী হাউচ বা হাউচ বুলি নহয় এটা গ্ৰীণাৰী এটা ডাঙৰ এৰিয়াত যদি- গছবোৰ যদি ৰুৱে প্ৰ তিটো অঞ্চলত চাগে তেনেকে হ'লেও আমাৰ গ্ৰীনেৰী বা এটা যোনটো- আ ভাল এটা এনভাইৰণমেণ্ট যিটো এটা ক'ব গ'লে পৰিষ্কাৰ এনভাইৰণমেণ্ট এটা শুদ্ধ সেই এনভাইৰনমেণ্টো জীয়াই থাকিলে তেনেকোৱা
জীয়াই থাকিব হয় এইটো বহুত হে এইটো কৰিব লাগে এইটো ভাল কথা কৈছে আপুনি আৰু ৰাস্তা পদ ৰাস্তা পদূলিত আমি যিবোৰ ৰাস্তা পদূলি আমাৰ- মই ক নগৰ চহৰীয়া অঞ্চল যিখিনি আছে সেই অঞ্চল খিনিয়ে ভালদৰে চাই চিতি লৈ কিনে তাত ভালদৰে গছ পছিসমূহ গছ পুলি যেনেকোৱা নহওক মানে বেছি- ডাঙৰ গছপুলি নুৰুলেও মানে এটলিষ্ট মানুহখিনিয়ে বা যি গোটেই পৰিৱেশটো যাতে ভাল হৈ থাকে এটা সুস্থিৰ খবৰ কাৰণ গোটেই গ গছ গছনি গোটেই পৰিৱেশ সুস্থিৰ কৰি ৰাখে সি লাগিলে আমাৰ আহ বতৰৰ ক্ষেত্ৰতে হওঁক বা বতৰৰ ক্ষেত্ৰতে হওক কাৰণ গছনি ওপৰতে হওঁক সকলোৱে নিৰ্ভৰশীল গতিকে গছ গছ যদি গছ গছনি নাথাকে আমাৰ বৰষুণ বৰষুণৰ মাত্ৰাটোও তেনেকৈ কমি যাব আৰু এনেকুৱা হৈছেও বহুত ঠাইত এনেকুৱা বহুত ঠাইত এনেকুৱা হৈছে য'ত মানে খৰাং পৰিৱেশৰ সৃষ্টি হৈ গৈছে বৰ্তমান গছ গছনি নথকাৰ পৰিৱেশত গতিকে এই পৰিৱেশটো যাতে ভৱিষ্যতে নাহক তাৰে কাৰণে আমি আহ কামনা কৰা উচিত আৰু
হয় নিজে কৰিব লাগিব কাম বোৰো ন উম হয় তাকে আপুনিও গছ ৰুব লাগিব ময়ো ৰুম তাকে আৰু বেলেগকো কম অ ঠিক আছে দিয়ক তেতিয়া হ'লে ভাল লাগিল কথা পাতি
ভাল লাগিলে ভাল লাগিলে মোৰো ভালে লাগিলে আপোনাৰ লগত কথা পাতি
ঠিক আছে।